হেল্ল' অ', শুনি আছো মই এইটো কি বুলি কয়। ফিল্ডলৈ ওলাই আহিছো। চে
অ', ফিল্ডত আহিছে নেকি উ'ম ফিল্ডত কি মই অলপ অকমান বাইদেউ এই বাহিৰত দেখি মই তমানে ওলাই আছো ৰবক। আপোনাৰ! এই গৰু বাচৰু তাৰ খাব আহিছো।
অ হয় অ', অ', গৰু আছে নে কেইটা আছে গৰু?
ৰু বাইদেউ উ ছয়ট মান আছে বাইদেউ এই য কৰো। ছাগলী আছে বাইদেউ পাঁচ জনী মান আছে।
অ', অ', পোৱালি হৈছে ন নে? ছাগলী পোৱালি।
ছাগলী বাইদেউ পোৱালি বৰ্তমান আছে কিন্তু ইফালে ইফাল দৌৰি থাকে সিহঁতে যানে নে নাই।
হয় উ'ম।
শিয়ালৰ কাৰণে ইমান দিগদ
অ', এইটো কুকুৰতটো মানে প অকমান দিগদ দিগদাৰ হয় বাৰু মানে কামোৰি দিয় ন কামোৰাৰ পিছত। আমাৰো তেনেকেবাৰ ছাগলী পোৱল এটা কামুৰিলে।
অ সিহ ম সিহঁতে তানে বাইদেউ তনে ছাগলীবোৰক তানে আমাৰ সহজ পায় নে পৰি তাৰমানে সিহঁতে তাৰ মানে কামোৰ মাৰি
উ'ম উ'ম।
কৰে আৰু সেইকাৰণে গৰুানে গৰু
মানে এৰি কৈ এৰি দিব নালাগে এইটো মানে। খুধিব দিব লাগে মানে ছাগলী কুকুৰ কাৰণে অকণমান মানে দিগদাৰ হয় নহ সিহঁতে কামোৰি দিয়ে মানে সিহঁতে।
হয়- হয়- হয়
এৰি দিব নালাগে? আৰু এৰি দিলে মানে মানুহৰ লগত থাকিব লাগে।
থাকিব লাগে - থাকিব লাগে মেক্সিমাম ছাগলীৰ লগত থাকিব লাগে।
অহ ', ছাগলীটো অহ ',
অহ ', এতিয়া চাওঁক চকুৰ আগত থাকিলে ভাল আৰু বস্তুটো হেনে। ক আৰু জানে আৰু পথৰত পথাৰত দি অহা যায় না। নাই কিন্তু বাচ্ছা গিলাক কিন্তু সৰু - সৰু- সৰু পোৱালি আছে। এই পোৱালিকেইটক কি ঘৰত লৈ অহা যায় হয়নে।
মানে এইটো কি বুলি কয়। কুকুৰটো যে মানে। কি সৰু সৰু যে কি বুলি কয়টো ছাগলী পোৱালিটো কামোৰে বেছিকে সিহঁতে।
অহ ', হয় - হয়- হয় কিন্তু অ কিু গৰু গৰুটোক নাপায় এইটো গৰুটোোক গৰুটো অহ ', ডাঙৰ নোৱাৰে - নোৱাৰে - নোৱাৰে।
ন ছাগলী পোৱালটো কামৰিব যি মানে সুবিধা হয় সিহঁতক।
অসুবিধা হয় কি কব উপায় নাই আৰু।
তাৰ লগত থাকিবা আকৌ?
অহ ', হয়-হয়। নে মই সেইকাৰণ চাব আৰু কি বুলি কয়। মানে মই মাজিৰ সময়ে এ গৰু ছাগলী কেইটা তাতে চাব আহো জানে কিন্তু আমাৰ ঘৰৰ - ঘৰৰ কাষতে কি বুলি কয় ঘৰৰ কাষত তাৰমানে । উম', ঘৰৰ পিছফালে তানেই আছে বাইদেউ এই এখন মানে ধুনীয়া প এখন আছে। তাতে তাতে তোমাৰ দি দি দি তেনে থওঁ আৰু কি বুলি কয় এনে হয় হয়।
চাই গৈ থাকিলে হ'ল আৰু।
হয় হয় হয় এইটো, সেই কি বুলি কয় আপুনি জানিব আহিছে নেকি?
ওলাইছো মই। এতিয়া ওলাই আহিছ
হয় হয় এনে আপোনালোকে এনে কিমান জনে এনে দৌৰে আনে তাতে ৰানিঙত।
সেইয়া ফিল্ডটোত নেকি? আছে বহুত লৰা ছোৱালী আছে মানে কি বুলি কয় ছোৱালী আছে । পঞ্চাছজনী এনেকুৱা মান আছে। বল আমাৰ এইটো মানে অঞ্চল হয় অঞ্চল পৰে ন এইখিনিত। মানে এটাই এটাই ফিল্ড আছি লে যে। এনেকে বহুত মানে বহুত দূৰ দূৰ পৰা আহে মানে দৌৰিব কাৰণে। এইটো কাৰণে হয় বহুত ছোৱালী হৈ যায়, ল'ৰা বহুত। ল'ৰাটো কবই নালাগে ছোৱালীয়ে পঞ্চাছ জনী ।
বাপ ৰে বাপ ইমানে।
বহুত আছে।
উম কিন্তু মোৰ হিচাপ মতে সদায় ৰানিং কৰিলে ভাল কিন্তু দেহাটোও ভাল দেহাটোৰো ভাল হয় নিজৰ নিজৰ স্বাস্থ্য
স্বাস্থ্যটো কাৰণে ভাল।
উম পেট পেট বিলাক সিমান নাবাঢ়ে।
অ সেইটো কাৰণে দৌৰি থাকিব লাগে।
হয় হয় নাই আৰু সেই কি বুলি কয় ছোৱালী সিমান না খাইয়ো নহয়। এ আপোনালোকৰ সিমান পেটবোৰ নহয়, নহয়।
অ, তোমালোকৰ ল'ৰা মানুহ বিলাকৰ বেছিকে উঠ লাই কিন্তু।
হয়, হয়। আমি তাৰমানে চাক কি কব আপুনি মই মই ডিউটিত আহিছো। মই কিন তটো মৰ্ণিঙত একৌ তেনে খাই আহা নাই। মোৰ ইভিনিং ডিউটি চলি আছে। এই তাৰণে পৰহি, পৰহি দিনা তাৰমানে মই এই মানে মই ডিউটিত নাইছিলো মই পৰহি বাইদেউ কিন্তু মই একদম ঘৰত খোৱা নাই কাৰণে একদম বাহিৰৰ পৰা কিনি ফেলে চিকেন, চিকেন কিনি লৈ আহি ইয়াতে খাইছো। মই যদি
ঘৰ বস্তু, ঘৰ বস্তু বনাই পিনে খাবা কিন্তু বেলেগত এনেকে বেছি ব্যৱহাৰ নকৰিবা।
এ একদম বেয়া বাইদেউ। তাৰমানে ঘৰৰ ঘৰ বস্তু ঘৰৰ বস্তুটো বহুত ভাল। এই বাহিৰৰ আপোনাৰ যোন টো মছলা দিয়ে আপুনি, আপুনি এইটো এদিন দুদিন-দুদিন খাই আপোনাৰ এনেকুৱা তাৰমানে গেছ হব তাৰ মানে। বহুত দিগদাৰ আৰু জানে? মই, মই কাৰণে, মই কাৰণে মই কেনে কৰোঁ, মাক মই কঔৱে। যে মায়ে মোক ঘৰতে মোক অলপমান বনাই দিবি হয় নে নাই? মই এই ৰই যাম আৰু। এনে সেনেকুৱা আৰু।
সেইটো কাৰণে মানে কি খাব নালাগে বাহিৰা কষ্ট অলপ অলপ এইটো কমাবা আৰু ঘৰৰ পৰা যি দিয়ে তাকে কে খাবা
অ অ
ক'বা ন বনাই দিব
হয় হয় নাই মাক কিন্তু আমাৰ মা বহুত ভাল মোক কিন্তু দিয়ে কিন্তু এ মানে পৰহি মোক তেনে সময় নহ'ল কি বুলি কয় তেখেতৰ তেখেতৰ তাৰমানে সম তটো একদম নিমিল মোক সৰু কলে যা তয় দেখাবিজা
অ এদিন নহয় খালে বা একো কথা নাই বেছি মানে সদায় খোৱাটো মানে ভাল নহয় এদিন খাইছা একো কথা নাই মানে সদায় নাখাবা আৰু এদিন মানে খোৱাতটো একো কথা নাই ন কি বুলি কয় সদায় খালেহে পেটৰ তাৰমানে অলপ দেগাৰো মানে নিজৰ স্বাস্থ্যৰটো কাৰণে বেয়া ন বাহিৰা বস্তু ইমান খোৱাাতটো
হয় আৰু সেই কি বুলি কয় বাইদেউ এটা এ হেই আপুনি ৰানিিং যে কৰি যে আছে
হয়-হয় উ হয় শুনি আছো।
লং জাম্পটো এনে কিমান মাৰে আপোনালোকে?
লং জাম্পটো মোৰটো অলপ কমি আছে মানে এইটো চাৰ বাৰ ফুট। সেই ন ইনঞ্চি ম দিব লাগে ন এ এক্সিডেন্ট মাৰিব লগা হ এতিয়া মোৰ মানে চাৰে এঘাৰ এনেকুৱা মানে আহি আছে অলপ কমি আছে মানে অলপ চেষ্টা কৰিব লাগিব আৰু অলপ।
এনে আপুনি হাইট, হাইটটো কিমান আপোনাৰ?
মোৰ মোৰ পাছপৰ্ট হয়।
পাঁচ ফুট আছে। পাঁচ ফুট এক এক ইঞ্চি নে? অঁ তানে কি জানে হায়তৰ ল কথা আছে তাৰমানে বস্তু -
আপোনাৰ অ বি চি যিবিলাক এছ চি এইবিলাকৰ কাৰণে হাইটটো অলপ বেছি লাগে আমাৰ এছ টি ন অলপ কম কম বুলি এক কথা নাই।
অঁ আপুনি কি এছি নেকি? এ এচ এ টেনচনে নাই দেখোন বাপ ৰে বাপ আছে আৰু ভগৱানে আপোনাক দিছে আৰু সফলতাৰ কাৰণে কি বুলি কয় এ চি হ'লে তেন না, কিন্তু অ বি চি আৰু আপোনাৰ জেনেৰেল বিলাকৰ বহুত দিগদাৰ।
অঁ সিহঁতৰ অলপ দিগদাৰ হয় মানে এওঁলোকৰ হাইটটো অলপ বেছিকে বিচাৰে ন সিহঁতৰ। আমাৰতো অলপ কম বিচাৰে উম আমাৰ পাছফুট হলে হৈ যায়। সিহঁতৰ অলপ পাঁচ ফুট সিহঁতক দুই ইঞ্চি বিচাৰে সিহঁতৰ পাঁচ
অঁ তাৰমানে মেক্সিমাম কিবা এটা হ'লেও কনফাৰমেচন মানে আছে আৰু কি বুলি কয় যেনে আপোনালোকৰ মানুহ খিনি বহুত ধুনীয়া সেই আৰু আপোনাৰ উম বোলে এছ চি মানুহ খিনি চো চৰকাৰৰ পৰা সুবিধাও পায় ছাগে।
জেনেৰেল আৰু অ বি চি এনেকুৱা হয় সিহঁতৰ মানে অলপ কাট অফটো অলপ বেছিকে যায় সিহঁতৰ মানে আমাৰ যদি মানে ত্ৰিশ অভাৰ মাতে সিহঁতৰ মানে একত্ৰিশ বত্ৰিশ অভাৰ মাতে এনেকুৱা নিচিনা নম্বাৰ। আমাৰ অলপ কমি যায় মানে। তেনেকুৱা হয় আৰু ফাইনেল ৰিজাল্টতো মানে সেনেকুৱা অলপ কাট অফটো অলপ কমি যায় আমাৰ। ইহঁতৰ তোমালোকৰ মানে তোমালোকে কি হয়।
মই বাইদেউ জেনেৰেল।
অঁ তোমালোকৰ মানে অলপ বেছি লাগে কাট অফটো আমাৰ অলপ কমিলে মানে ণে কথা নাই আৰু মানে এতিয়া আৰু মই এছ টি মানে প্লেনৰ হয় ন তোমাৰ আৰু এছ টি হিলচ বিলাকে থকা নাই সিহঁতেতো আৰু কম-কম হ'লে হৈ যায় আমাৰতো অলপ মানে ক বেছি বেছিকেই লাগে কিন্তু এছ টি হিলছৰ কিন্তু কমিলেও কথা নাই সি সিহঁতৰ এতিয়া আমাক যদি ত্ৰিছৰ পৰা মাতে সিহঁতৰ আঠাইছৰ মাতি দিয়ে তেনেকুৱা নিচিনা শিলচ বিলাকৰ আমাৰ আকৌ মানে কি বুলি কয়, সেই হিচাপত আমাৰ যে ত্ৰিছৰ পা মাতে সিহঁতৰ আঠাইশৰ পৰা আৰু জেনেৰেল বিলাকৰ আকৌ বত্ৰিচ তেত্ৰিচৰ পৰা সেনেকুৱা নিচিনা
অহ হ
আৰু বেছি সুবিধা হয় সিহঁতৰ এচ টি শিলছৰ বিলাকৰ এতিয়া আমি পিলেন হয়-হয় পিলেনৰ হয়। উম সিহঁতৰ বেছি সুবি
বাইদেউ সেই আপুনি এচ চিৰ হয়নে কিন্তু এ চি হৈ লৱক কিবা সুবিধা এনে পাইছে নে এছ টি মই আৰু এছ চি শুনি আছোঁ। ন অ হা হা এই মই এছ চিনি আছোঁ আপুনা য়া হে হে লৈ অ মই আৰু এছ চি মানুহ বুলি কলোঁ এছ এছ টি মানুহ বিলাকৰতো বহুত ভাল হয় নে নহয় এতিয়া ক কওকচোন এলেই হি উম মই আৰু এছ টি বুলি শুনি আছোঁ এ চালা ৰে মানে মোবাইলত গণ্ডগোল লাগে লাগে আৰু হয়নে হয় দিয়ক হা হা কি কৈছে
এতিয়া কেতিয়াবা কেতিয়াবা হয় বাৰু একো কথা নাই দিয়া অ মই তাকে ভাবিছোঁ তুমি এছ টি মানে তোমাৰ উচ্চাৰণটো মই ভালদৰে শুনা নাই এ চি কৈছা নে এছ টি কৈছা মই ভালৰে বুজি মানে
নহয় মই আৰু নহ মই আৰু মই আৰু ভাবি আছো বাইদেউ এছ চি এছ চি বুলি কৈ আছে। মই এছ টি এছ টি শুনা নাই দিয়ক। কোনো নাই মই আৰু মানুহ সঁচা কথা কৈছো আপোনাক এচ চি মানুহ হলে দেখোন বহুত সুবিধা পাই দেখোন হলঁনাই, কি বুলি কয়- বহুত সুবিধা পাই জানে। সেইকাৰণে আৰু মই আপোনাক তাৰমানে আছিল কাৰণে মই এই কাৰণে কৈছিলো চৰকাৰৰ পৰা আপোনালোকে কি সুবিধা পাইছে কওঁকচোন বাইদেউ
মানে কি বুলি কয় তেনেকুৱা বাৰু এনেকুৱা হেৰি স্কুলে চিপৰ কাৰণে অলপ সুবিধা হয়। কম নম্বৰ পোৱা যায় ন তাঁতো এছ টিৰ কাৰণে অলপ কম হয় তেনেকুৱা সুবিধা আছে বহুত কিবা কিবি বেলেগে আৰু বেলেগ বাৰু একো সুবিধা নাই দেই। তেনেকুৱা।
নাই নাই নাই দিয়ক নহলে বাইদেউ বেলেগ দিনা বাৰু কথা পাতিম নহলে।
হয় হয়
নাই বোলো বেলেগ একদিনা বোলো আপোনাৰ লগত মই কথা পাতিম হ'ব। হেল্লো অহঁ দিয়ক দিয়ক মই এই কামটো মই কৰিলওঁ।
অ হ'ব দে
এপা অছ